হেল্ল, শুনিছেনে আপুনি?
হয়, হয়, শুনিছো, শুনিছো। আপুনি শুনিছানে?
হয়, হয়, মই শুনিছো বাৰু।
অ, বাৰু বৰ্তমান কেনেকুৱা?
বৰ্তমান ভালেই, বাৰু।
অ, এনেই কি কৰি আছা?
এনেই আছো, এনে ভাত-পানী খাই এনেই বহি আছো।
হয়, হয়, হয়, এনে বতৰ বিলাক কেনেকুৱা?
বতৰ আজি, বৰ্তমানলৈ ভালেই আছে বাৰু। ইমান এটা হেৰিও নহয়, বৰষুণো নাই। অ, ইমান এটা ৰ'দো নাই।
উম,
আমাৰ ফালেও তেনেকুৱাই বৰ্তমান বাৰু ধন্যবাদ থাকিল, নমস্কাৰ এই সময় আপোনাৰ লগত। এটা বিষয় লৈ আলোচনা কৰিবলৈ ক'ল কৰা হ'ল, এই সময় আপুনি সময় দিব পাৰিব নেকি?
হয়, হয়, হয় পাৰিম নিশ্চয়।
বাৰু আমি এই সময় এটা বিষয়ৰ পৰা আলোচনা কৰিম বিষয়টো হৈছে গছ-গছনিৰ ওপৰত আমি চমুকৈ আলোচনা কৰিম ন,
হয়, হয় ঠিক আছে বাৰু।
অ, বাৰু এনে আপুনি গছ-গছনিৰ বিষয়ে চমুকৈ প্ৰথমতে ক'ব পাৰিব নেকি? কেইআখৰমান।
হয়, হয়, নিশ্চয়।
অ, দে।
আমি সকলোৱে জানো গছ-গছনি বুলি ক'লে আমাৰ জীৱ বা যিকোনো জীৱ-জন্তু বা গোটেই পৃথিৱীখনক
হয় হ
মাতি ভাগত যিখিনি মানে সেউজীয়া সেউজীয়া পাতেৰে যিখিনি বস্তু আবৃত হৈ আছে সেইখিনিকে আমি সাধাৰণতে গছ বুলি ভাবো অ গছ বুলি ক'লে মানে বিভিন্ন ধৰণৰ গছ থাকে কিছুমান ঘাঁহ, তাৰপিছত কিছুমান ডাঙৰ ডাঙৰ গছ কিছুমান জোপোহা গছ, বহুত ধৰণৰ গছ থাকে অ। গছ বুলি ক'লে প্ৰায়ভাগ গছ মানে সেউজীয়া সেউজীয়াই হয় সেউজীয়া পাত কিছুমান গছ থাকে কিছু মামে মানে ডাল-চাল কিছুমানৰ মানে ডাল নেথাকে মানে বহুত ধৰণৰ গছ থাকে গছমানে পৃথিৱীৰ সকলোৰে কাৰণে বহুত উপযোগী বস্তু গছে ধৰি লওক বায়ুমণ্ডলটো পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে তাৰ লগতে গছে আমাক অক্সিজেন দিয়ে জীৱ-জন্তুক অক্সিজেনৰ লগতে তাৰ পিছত বহুতো বস্তু দিয়ে যেনেকুৱা ফল-মূল তাৰপিছত ফুল, তাৰপিছত পাত গছৰ বিভিন্ন অংশ আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ ধৰি লওক ফল-মূল বিলাক আমি খাওঁ তাৰপিছত তাৰ বাহিৰেও আমি শাক চবজি তাৰ পিছত গছে গছৰ পাত খাই বহুতো জীৱ- জন্তু জীয়াই থাকে তাৰপৰত ধৰি লওক অ গছৰ পৰা আমি কাঠ পাওঁ তাৰপিছত আৰু বহুতো বস্তু পাওঁ গছ খালি আমাৰ কাৰণে উপকাৰীয়েই নহয় আৰু ই আমাক গোটেই পৃথিৱীখন হেৰি কৰি ৰাখে। মানে সেউজীয়া কৰি ৰাখে তাৰ লগতে ই মানে মাটি মাটিও ধৰি ৰাখে। মানে ধৰি লওঁক গৰাখহনীয়া বা সেইবিলাকৰ পৰা বচাই ৰাখ খে
হয় হয়
অঁ মই এইখিনিয়ে ক'ব বিচাৰো আৰু আপুনি কিবা ক'ব?
হয় হয় নিশ্চয় ধন্যবাদ থাকিল আপুনি গছৰ ওপৰত তেনেকুৱা গছ-গছনিৰ ওপৰত সুন্দৰকে মানে কোৱা কাৰণে আপোনাক ধন্যবাদ থাকিল আৰু মই এই সময়ত ইচ্ছা কৰিছো মানে কেখামান ক'বলে মোৰো তেনেকুৱা বেছি মানে অভিজ্ঞতা নাই আৰু মইও মানে ক'বলৈ ইমানখিনি মোৰো অৰ্হতা নাই, তথাপিও কেইখামান কবলে ইচ্ছা কৰিলো কাৰণ হেল্ল' শুনিছানে?
অঁ মই শুনি আছোঁ
ক'বলে গ'লে বৰ্তমান গছ খছ উম গছ-গছনিৰ যোগেদিতো আমি সকলোৱে জীয়াই আছো হয়নে নহয়
হয় হয়।
তেনেকুৱা জীৱ-জন্তু মানুহ তেনেকুৱাও বহুত আমি চকুৰে যিখিনি দেখি পাইছো সেই সকলো গছ-গছনিৰ ওপৰত তে নিৰ্ভত কৰি মানে জীয়াই আছে আৰু আজি আমি দেখিবলৈ পাওঁ যে এই কিছুমান তেনেকোৱা গছ গছনিকে মানে ধ্বংস কৰি লোৱাতো আমি দেখিবলৈ পায়
আৰু আপুনি যিবোৰ কথা কৈ গ'ল, সেইটো বহুত হয়তো আৰু বৰ্তমানৰ আমি নিশ্চয় নিজেও মানে প্ৰেক্টিকেলি আমি ক'বলৈ পাৰো যে গছ গছনি নহলে আমি জীয়াই থ কাটো অসম্ভৱ, হয় নে?
হেল্ল'
হয়, মই শুনি আছো।
শুনিছানে উম' সেয়েহে আমি গছ গছনিতো ৰুব লাগে আৰু কাৰণ গছ গছনিয়ে আমাক অক্সিজেন দিয়ে আৰু এই গছ গছনিৰ সহায়তে আমি এটা সুন্দৰ প্ৰাকৃতিক আৰু য'ত গছ গছনি থাকে এইটো সেইবিলাক ঠাই বিলাক বহুত এনেকোৱা সৌন্দৰ্য্য দেখি আৰু বহুত দেখিবলৈও ধুনীয়া আৰু তেনেকোৱা ধাই-ঠাইবোৰত জাগা বিলাকত গ'লে মানে আমাৰ মন বিলাক মানে বহুত শান্তি লাগে আৰু ফ্ৰী লাগে, কাৰণ য'ত তেনেকোৱা গছ গছনি থাকে, সেইবিলাক ঠাইত তেনেকোৱা মানে ঠাণ্ডা হয়, আৰু তেনেকোৱা ঠাই বিলাকৰ মানে বহুত তেনেকোৱা ঠাইবিলাকৰ বায়ুবিলাক মানে বতাহবিলাক বহুত তেনেকোৱা
হয়, হয়।
ফ্ৰেছ বায়ু আমি পাবলৈ পাৰো আৰু তেনেকোৱা ঠাইৰ পানীবিলাক ব বহুত তেনেকোৱা মানে ঠাণ্ডা হয় আৰু চাব লে বহুত ধুনীয়া তেনেকোৱা আমি দেখিবলৈ পাও যে বহুতো মানুহ তেনেকোৱা গছ গছনি থকা তেনেকোৱা ঠাই বিলাকত মানে টুৰিষ্ট কৰে আৰু যাত্ৰা কৰে।
আৰু মানুহে তেনেকৈ গছ গছনিবলাক মানে ধ্বংস কৰি লৈছে কাৰণ সেইবাবে মানুহে কি কয় য'ত গছ গছনি আছে তেনেকোৱা ঠাইবিলাকত মানে যাত্ৰা কৰে আৰু তেনেকোৱা ঠাইবিলাকত মানে যাই কেনে এটা আন ন্দ অনুভৱতো মানে, অনুভৱতো মানে পাব পাৰে, সেয়েহে মানে সেয়েহে মানে আমি তেনেকোৱা অৱস্থাত আহিব লগা হৈছো যে কাৰণ আমি বহুতো তেনেকোৱা গছ গছনি থকা ঠাই বিলাক মানে ধ্বংস কৰি লৈছে মানুহ বিলাকে। আৰু ওমহ যদিহে আমি গছ গছনি ৰুও, গছ গছনিবিলাক যদি আমি কি কয় মানে সকলো ঠাইতে যদি আমি ৰোপণ কৰো তেনেহ'লে কি আমি তেনেকোৱা বিশেষ এটা ঠাইত আমি যাবলগীয়া তেনেকোৱা অৱস্থা নহলেহেঁতেন বুলি মই ভাবো। কাৰণ, আজি দিনা আমি দে খিবলৈ পাওঁ যে তেনেকোৱা গছ গছনি নোহোৱাৰ ফলত মানে মানুহে বহুতো মানে গৰম লগত মানে ৰ'দৰ তাপৰ লগত সন্মুখীন লগো কৰিব লগীয়া হৈছে।
হয়', হয়।
আৰু গছ-গছনি নোহোৱাৰ ফলত মানে মানুহে তেনেকুৱা, বতৰৰ লগত মানে সমস্যাত ভুগিবলগীয়া হৈছে, তেনেকুৱা বহুত তো মানুহে কি কৰিব লগা হয়, যেতিয়া মানে তেনেকুৱা গৰম বত ৰ হয়, তেতিয়া মানুহে কি ঠাণ্ডা বিচাৰি তেনেকুৱা হিলচ এৰিয়া বিলাকত মানে ঘূৰিবলৈ যায়, আৰু ঠাণ্ডা বিচাৰি তেনেকা নদীৰ কাষে-কাষে এ মানে মানুহবিলাক জিৰণি বিচাৰে।
হয়।
ঠিক, আমি যদি, গছ-গছনি যদি আমি নিয়মীয়াভাৱে আমি যো তেনেহ'লে কি আমি তেনেকুৱা হ'ব। লগীয়া নহ'লে হেঁতেন বুলি ভাবোঁ কাৰণ আজি মানুহে। গছ-গছনি নোহোৱাৰ ফলত মানে কৃষকসকলেও বহুতো তেনেকুৱা- সমস্যাৰ সন্মুখীন ভুগিছে কাৰণ কি কয় বতৰত যেনেকুৱা তেনেকুৱা বৰষুণ লাগিছিলে। তেনেকুৱা যিমান যিমানখিনি মানে, প্ৰয়োজনীয় তেনেকুৱা পানীবিলাক লাগিছিলে সেইবিলাক নোপোৱা হৈ গৈছে।
হয়।
আৰু ইয়াৰ ফলত মানুহে, গছ-গছনি নোহোৱাৰ ফলত মানুহে তেনেকুৱা। এটা ভাল কিবা বায়ু। এইবিলাক মানে নোপোৱা হৈ গৈছে সেয়েহে আমি। ভাবো যে, গছ-গছনি আমি ৰুব লাগে, কাৰণ গছ-গছনিৰ ফলতে আমি জীয়াই আছোঁ। আজি গছ-গছনি নোহোৱাৰ ফলত মানে, মানুহে বেছিতকৈ বেছি কে এনেকুৱা ৰ'দৰ তাপত মানে থাকিব লগীয়া হৈছে আৰু। তেনেকা, জ্বৰ বেমাৰবিলাক বেছি হৈ গৈছে মানুহৰ জীৱনত।
হয় হয়।
ৰজ-জ্বৰ বেমাৰবিলাক বেছি হৈ গৈছে আৰু লগতে, এটা মানে গছ-গছনিৰ অভাৱত মানে। এটা প্ৰদূৰ্ষণ বায়ুৰ প্ৰদূৰ্ষণ হৈছে আৰু তেনেকুৱা পানীৰ প্ৰদূৰ্ষণ হৈছে। মাটিৰ প্ৰদূষণ হৈছে বহুতো ধৰণতে আমি প্ৰদূৰষণটো আমি পাব মানে সন্মুখীন কৰিব লগীয়া হৈছে।
হয়।
কাৰণ, আমি দেখোঁ যে, গছ-গছনি নোহোৱাত ফলতেই বৰ্তমান মানুহে যিমান খিনি তেনেকুৱা সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে। এইটো মানুহে নিজৰ ভৰিত মানে, কুঠাৰ মাৰি লোৱাৰ নিচিনা হৈছে। কাৰণ আমি বহুতো দেখিবলৈ পাওঁ কিছুমান মানুহে কি কয় এটা, জীৱন মানে জীয়াই থাকিবলৈ আৰু তেনেকুৱা আৰ্থিক বিষয়ৰ ৰূপ পায়। ইনকাম চৰ্চটো তেনেকুৱা মানে গছ-গছনিৰ ওপৰত নিৰ্ভৰ কৰিছে। আজি বহুতো তেনেকুৱা দেখোঁ যে মানে আজি, জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত, মানুহৰ তেনেকুৱা বহুতো তেনেকুৱা, কাম-কাজৰ অভাৱ হৈছে, কিছুমান আৰু জনবৃ দ্ধি, হোৱাৰ ফলত মানে তেনেকুৱা। বহুত এনেকুৱা ডাঙৰ ডাঙৰ অৰণ্যবিলাকে কাটি কেনে তেনেকুৱা ধ্বংস কৰি কেনে সেইবিলাকৰ মানে কাৰ কাৰ কল-কাৰখানা ফে ফেক্টৰীবিলাক মানে লগা হৈছে আৰু। সেয়েহে যদি আমি নিয়মীয়াভাৱে গছ ৰোপন কৰোঁ আৰু নিয়মীয়াভাৱে যদি আমি সেইবিলাকৰ পৰা যদি আমি ৰোধ কৰোঁ সেই গছ কাটা। আৰু তেনেকুৱা কল-কাৰখানা যদি বেছি তেনেকুৱা তাৰমানে প্ৰডাকশ্যনবিলাক যদি আমি ব্যৱহাৰ কৰোঁ। তাৰ ফলতো মানে কিছুমান গছৰ মানে সংখ্যাটো কমায় কমি গৈছে বুলি আমি ভাৱ আমি ক'বলৈ পাৰো। আৰু আপুনি কেই আষাৰ মান কথা কবলৈ পাৰিব নেকি আৰু সময় আমাৰ হাতত আৰু অলপমান আছে।
হয়, হয় নিশ্চয় আপুনি বহুতখিনি কথাই ক'লে আৰু আপোনাৰ পৰা বহুতো জানিব পাৰিলো। আপুনি কৈছেয়ে অলৰেদি মানে গছ গছনি নোহোৱাৰ ফলত আজিকালি মানে বহুতো মানুহে গছ গছনি কাটি তহিলং কৰিছে। যাৰফলত ধৰি লওক বতৰত, বতৰৰ পৰিৱৰ্তন হৈছে। মানে ধৰি লওক, মানে যি সময়ত আমাক বৰষুণ লাগে সেই সময়ত বৰষুণ নাপাওঁ। বা যি সময়ত আমাৰ ঠাণ্ডা লাগিব লাগে সেই সময়ত মানে আজিকালি আমি মানে বতৰৰ যিটো ছিজনৰ যিটো ফিল্ড সেই ফিল্ডটো নাপাওঁ মানে। মানে যিখিনি অনুভৱ কৰিব লাগে হয় হয় কেতিয়াবা মানে যেতিয়া ঠাণ্ডা হ'ব লাগে তেতিয়া গৰম হয়। তেতিয়া গৰম হ'ব লাগে ঠাণ্ডা হয় আৰু আজিকালি আপোনালোকে দেখিব পাইছে আপোনে যিখিনি জেগাত মানে বানপানী কোনোদিনে কাহিনীও হোৱা নাই সেইজেগা বিলাকতো ধৰি লওক বানপানী হৈছে বা কিবা বহুতো বৰষুণ আহিছে। অ' তেনে ধৰণৰ বহুতো কথা আছে বাৰু আজিলে সময় যিহেতু হৈছে আপোনাৰ পৰা বহুতো কথা জানিলো হয় আৰু পিছলৈ জানিব পাম বুলি আশা থাকিলে
অ' বাৰু নিশ্চয় ধন্যবাদ থাকিল আপোনাৰ পৰা মই কিছুমান মই নাজানা আৰু মোৰ তেনেকুৱা অৰ্হতা ন নথকা মই ঢুকি নোপোৱা কথাবিলাক আৰু জ্ঞানবিলাক আপোনাৰ পৰাও পাব পাৰোঁ এইসময় আপোনাৰ লগত কথা পাতি বহুত আনন্দ হ'ল আৰু মনৰ সুখী হৈছে, তোমাক বাৰু বাৰুকৈ ধন্যবাদ থাকিল।
হয়, হয় ধন্যবাদ।
ধন্যবাদ।